এয়া ৰাস্তাতে আছো আমি
আহ!
চাহ খালা?
চাহ নাই খোৱা ইমান গৰমত চাহ খাব পাৰ নি আৰু
অ' গৰম কেনেকুৱা?
এ নক'বা আৰু বিকত গৰম। মই এই ৰাস্তাতহে ৰখি আছোহি। ইমান গৰমত নোৱাৰি দেই ঘৰত থাকিব।
অ' আমিও এই ৰাস্তা-ৰাস্তাতে ৰখি আছোঁ। আহ
তাতে মই তোমাৰ সেই বৰশী টোপাবলৈ গ'লো আৰু
আহ
অ সি বৰশী টোপাই তাতে নাই নাপালোঁ গৰমখনত এই যোৱাই দেই। তাৰপা, গৈ পেলাই তোমাৰ, হেৰি ৰ'দটো তেতিয়া ওলাই আছে ৰ'দ টো
অ'!
তাৰপা সেই ৰ'দটো ওলাই থকা দেখি পেলাই গৰমত থাকিব পৰা নাই তাৰাপা তেনেকে বোলো অকমান সময় টোপা মাৰোঁ গুচি যাম আও। তা পা নাই, যোৱা দেৰি হ'ল যে, সেই ৰাতিয়ে হৈ গ'ল আও। ককাই, মই গৈছিলোঁ।
অ'।
ৰাতিয়ে হৈ গ'ল সেইকাৰণে সি গুচি আহিলোঁ আৰু ইমান ৰাতিপা ৰৈ নাথাকিলোঁ আৰু। নাই পুঠি মাছ এটা, অকমানি পুঠি মাছ এটা পালোঁ।
অহ। আমি টোপাম বুলি ভাবিছিলোঁ, নোটোপালো আৰু গৰমত।
অ'!
অ' বাবা হেৰি আনিলে, মাছ আনিলোঁ, আনিলে যে পথাৰ পা।
অ'।
সেইটো কাৰণে নোটোপালো আও।
অ' অ'। এ, ইমান গৰমত! তাৰ ৰখি থকাটো মানে মুখৰ কথা নহয়তো আৰু।
উম, বহুত ৰ'দ যে।
উম, কেনেকুৱা ৰ'দ আকৌ। আজি, কালি পৰহি পৰা ধেমালি গৰম নি!
অ', বৰষুণ দিলে, বৰষুণ দিব, ৰ'দ দিলে, ৰ'দ দিব।
উম, বোলে বতৰতো ধৰিবই নোৱাৰি, বতৰ ম মহিমাই বেলেগ যেনিবা।
অ। এতিয়া বীজ মাৰী আছে। কিন্তু বৰষুণ দিবনে ৰ'দে দিব জানোঁ? হেল্ল'!
সেইযে, ধৰিব পৰা নাই বৰ্তমান। বিজুলী বিজুলী মাৰিছে, মাৰিছে যদিও হেৰি, এইটো কি কয় তোমাৰ
অহ।
আগ
কোৱা, কোৱা?
অ' এই বিজুলী মাৰিছে এনেই বৰষুণ দিব নাই হ'লেও ঠিক নাই, কালিও তেনেকে বিজুলী মাৰি চে বৰষুণ, চৰষুণ নাই দেখোন! হল্লো' উম, এতিয়া বৰষুণ দিব নে? হা!
চিনেমা চাব নোযোৱা নি?
আ চিনেমা চাবলে যাব, চিনেমা চাবলেতো যাবলে বহুত মনতো আছে, এতিয়া নিব কোনে? চিনেমা চাবলে, কাৰবা এটাৰ লগত যাবলে পাব লাগিব ন' হা!
অ মই গ'লো আজি। আজি চাই বহুত ভাল লাগিলে।
উম, আমিও উহুম মইয়ো নবৌহঁতৰ লগত পাতিছিলোঁ যোৱা ক থা, তাকে এতিয়া কি হয় আও। নবৌ হঁতেও আকৌ আজৰি হ'ব লাগিব নহয়, তেতিয়াহে যাব পাৰিব। সময় সময় মিলাই যাব লাগিব আৰু। উম, এয়া খেতি দিন তাতে, পতককে যাবও পি- সেইটোৱে, খেতি দিন আৰু এতিয়া পতককে ক'ত যাব পাৰিম আৰু।
অহ। ভাত কিহে বনাইছে ব? চাহ
ভাতৰ জানো? অ' ভাত কি কৰিছে জানো গম পোৱা নাই, মই তোমাৰ আগফালেহে আছোহি আও।
অহ।
লে যোৱা নাই নিৰামিষে বনাব চাগে ইমান গৰমত এতিয়া আকো মাছ মাংস বনাব নো চাগে।
অহ বৰ্তাহত আছে নাই?
অ আছে আছে।
অ' আজি পৰা লগত এ চি লগালে।
অ' আজি এ চি লগালে আমাৰ।
অ' আৰু ইনভাৰ্টাৰ এটা আনিছে বোলে?
উম আজি ইনভাৰ্টাৰ এটাও আনিলে। অ' এ চিও আনিলে তাৰপা এচি টো ফিটিং কৰিলে বাও, এই গৰমতটো বেছি যে বৰ্তাৰ কাৰণে দিগদাৰ হয় মানে অলপ।
অ'।
বৰ্তাহানে এ চিত থকা যে। এতিয়া ইয়াত থাকিব পৰা নাই আকৌ ইমান গৰমত। সেইকাৰণে দিগদাৰ হৈছে, মই বাৰু এ চিলো এ চিও চলে ন নাযাওে বাৰু নোৱাও এ চিৰ ওচৰ এ চিত থাকে থিব দেই এবাৰ ইচিত সোমাই দিয়াৰ পিছত আও বাহিৰলৈ ওলাবই সাধ্য হ'বনে গৰমত মৰিব লাগিব। বহিৰলে ওলাই দিয়া লগে লগে।
উম। গৰমে ভু ভোকে ধৰে আৰু।
উম এচিত থাক এচিত থকা কণ সময় এ চিত থকা কন সময় থাকিবলৈ ভাল তাৰপিছত ওলাই আহা পিছতহে হয় বিহুটো ওলাই।
অ বহুত ভু ভুকে ধৰে আৰু উশাহ চোখাহ নাইকিয়া হৈ যায়।
উশাহ চোখাহ নাইকিয়া হৈ যায়। আজ চিনেমা চাই কেনেকোৱা পালা?
বহুত ধুনীয়া মানে কি কম আৰু।
অ ঠিকেই আছে বাৰু তেতিয়া বহুত দিনৰ আশা এটা তোমাৰ তেওঁ পূৰণ হল আৰু।
হ'ল হ'ল বহুত দিনৰ আশা আছিলে।
উম। দিনৰ আশা এটা তেওঁ পূৰণ হ'ল আও। উম আমাৰ এতিয়া কেতিয়া তাকে আমি এতিয়া কেতিয়ালে যাবলে পাওঁ আও।
তোমালোকৰ আকৌ ফুৰিব যোৱাৰ কথা আছে নহয়?
উম ফুৰিবলে যোৱা কথা আছে বন্ধতে।
উম্ ফুৰিবলে কত যাবানো?
ফুৰিবলে তোমাৰ পুৰি।
উম পুৰি একদম ফুৰিবা আও গা ধুবা আৰু।
উম সাগৰত। তাকে ভাল লাগি আছে বাৰু মনটো পুৰিলে যাবলে ওলাই। অহ হ'ব বাৰু পাবা বাৰু ফটো।
অ পুৰি যোৱা এতিয়া কাপোৰ কানি ললা নাই?
নাই নাই সেইবুকৰ ওচৰলে যাবলে হোৱা নাইচোন যামহে তাকে কাপোৰ লবলে।
কেতিয়ালে যাবা? আজি চাৰি তাৰিখ হলেই!
অহ। যাব লাগিব তাকে এই এইটো কি কয় জেঠাই হঁতৰ খেতিটো উঠাই ললে বাট চাই আছো খেতিতো উঠিলে যাম আও।
অ
অ'।
আজি কিহে হব আজি?
জানো মায়ে কিহে বনাইছে?
হ
নিৰামিষ বনাব চাগে।
অহ।
অ মাছ আছে নহয় পাহৰিছিলোৱে। মাছ আছে।
অ' আমাৰ অকমানি ভাইটি তোমালোক ঘৰত আছে নি?
অ' আছে অ এই আমাৰ ছোৱালজনীৰ লগত খেলি আছে।
অ'। তাই লগ পাইছে আৰু এতিয়া, এতিয়া একো নালাগে আৰু এতিয়া সহজতে ন
এতিয়া সহজতে নাহে আও।
অ' সেই কালি এই ওচৰত হেৰিহঁতৰ ভাইটিৰ ঘৰলে লৈ গলোঁ সিও একদম না সেই আও, মোক যাগে বুলিহে কৈছে সি।
উম, লগ পাইছ যে অ এই তা ল লগ পাইছে যে একে সৌ বয়সৰ দেখিছে তাৰ বয়সৰ দেখিছে যে সেইকাৰণে আকৌ।
অ' জিচেপি খেলে, কিবা খেলে, বালিকে খেলে।
উম। খেলিবলে পালে তাহাতক কি লাগে আও।
এতিয়া পুৰা বিচনাৰ ওপৰত উঠি জঁপিয়াই আছে।
অ' দুইটা গোট খাই লৈ তেতিয়া সেইখন কৰি আছে আও।
পুৰা হুলস্থুল হৈ আছে।
কিবা এটা খাওঁ বুলি কলে দিবা। খাবলে, ঘৰত একো নেখায় নহয়। লগ পালে খাবও পাৰে।
আমাৰ ইটো শুকাই খিনাই গৈছে নাখাই নাখাই।
উম।
আজি বোলে তুমি দিনতো ভাত নাই খোৱা?
এ ইমান গৰমত ভাত খাবলে মন যোৱা নাই অ। সেইকাৰণে নাই খোৱা।
কেলে নাই খোৱা?
ঠাণ্ডাকে খাইছো আৰু এই ইমান গৰমত ভাতেই খাবলে মন যোৱা নাই।
অহ।
আৰু তাতে খালী ভাত। খালী ভাতটো মোৰ আৰু দেখিলে হৈ গ'ল আ
সদায় মাছ-মাংস লাগিব নে কি?
নাই সদায় মাছ-মাংস নেলাগে বাৰু। সদায় মাছ-মাংস নহলেও হ'ব। হলেও মানে এই ভাতৰ কাষত কিবা এটা থাকিলে ভাল লাগে আৰু। ভাতকিটা খাবলে তেতিয়া মন যায়। একো নহলো। টোৱে, মোক বেলেগ একো নিদিলেও আছা অকন ভাতৰ কাষত দিলেই হল অ। তেনেকেও খাব পাৰিম কথা নাই। মুঠতে কিবা এটা লাগে আৰু মোক, উম। জেঠাইৰ পৰা তাকে আনিবই লাগিব। সেইটো এইটো তাকে জেঠাইৰ পা আছা অকণ আনিব লাগিব। অহ লৈ আনিব লাগিব, অহ। আচাৰে ভাত খাব পাৰিম। অহ, হ'ব বাৰু দিম বাৰু আমাৰ ঘৰলে আহিলে, আচাৰে ভাত খাব পাৰি। আচাৰ কন থাকিলে মোক বেলেগ একো নালাগে আও।
তেল অকন ল'বা আৰু
উম আচাৰৰ তেল একণ, মোক বেলেগ একো নেলাগে। মিঠাতেল অকণ মিঠাতেল অকণে, নিমখ কণে দি দিলেও মো ভাতকিটা খাব পাৰি।
মৌ যাওঁ, তাই হেনেকেই যাই। আও এতিয়া গৰম দিনত পানী ধলা ভাত।
আহ পঁইতাভাত। আগদিনাই একদম পানী দি থৈ দিবা আৰু পিছদিনা খাবা আও একদম। সেইকেইটাই আৰাম আৰু সেই কেইটা খালে গৰমত হৈ গৈছে আৱ।
সৰু মাছ ফ্ৰাই কৰি বি জলকীয়া লৈ
বিহ জলকীয়া লৈ কাষতে আচাৰ কণ লৈ, আলু পিটি পিটিকা একণ লৈ মাছৰ পিটিকা অকণ, ভাজি অকণ বৰ দুটামান লৈ সানি পীনী খাবা আৰু সেয়া।
কি কম?
ইকিটা ইকিটা সমান সুখ নাই আও।
অহ।
না কি এতিয়া স্কুল বন উম, বাকী এতিয়া স্কুল বন্ধই নহয় আৰু।
বন্ধ, বন্ধ তোমাৰ একমাহ বন্ধ।
এতিয়া কোনে চায় আও। এতিয়া আৰু এনজয় কৰা দিন। সেয়া উম সেয়া এনজয় কৰা আৰু কোনে পায় আৰু। ফুৰিবলে যোৱা, কিবা কিবি খাবলে যোৱা। অ' মাহত পথাৰলৈ গ'লে ঘৰ ৰখিব লাগিব বাৰু হয়। ধেই কামিলা ফালি উঠো। অ' কামিলা ছোৱালীওটো। ঘত ঘত কামো। অ' হয় বাৰু কথাটো।
ঠাই হ'ব লাগিব, অকমানি ভন্টি জনী ৰখাব লাগিব।
অ' অ' হয় বাৰু। তাইক একো চাব লেকে তাইক চাবলেকে মানুহ এটা লাগে নহয়। মা হত পথাৰলৈ যোৱা। উম। মাক পথাৰলৈ যোৱাৰ লগে লগে তাইক চাবলেকে লাগে আৰু।
চাব লাগিবই, নাচালে আকৌ তাই কান্দি দিয়ে আৰু।
অ'।
তাইক আজিকালি ৰখাবলে বেয়া হৈছে। ডাঙৰ হৈছে যে।
অ' এইটো ডাঙৰ হৈছো যে সেইকাৰণে অকমান দিগদাৰ হয় বাৰু।
অকমানিতে ৰখাবলে ভাল। কিবা এটা দি থবাও খেলি থাকিব।
খেলি থাকিব। এতিয়াতো তেনেকে নাথাকে নহয় আও এতিয়া ডাঙৰ হৈছে আও অকমান।
লাহে লাহে বুজি পোৱা হৈছে আও ক'ত আও তেনেকে বহাই থব পাইব সৰুকালৰ নিচিনাকে খেলা বস্তু দি পেলাই।
বহেতহি কৰাই আৱ। উম।
তোমালোকৰ ভাইটিৰ কুশলে ভাল?
অ' সি অকমানি হৈ আছে যে। অকমান তাইত কে অকণমানিতো সেইকাণে তাক অকমান ৰখাবলে ভাল আও।
ভাল অ'।
সৰু হৈ থাকিলে, সৰু থাকিলে ভাল।
এবো ডাঙ হলে, মা চলে যাও। বেয়া কান্দি দিয়ে আৰু
কান্দি দিয়ে এতিয়া নিনিলেও নহ'ব। আগতে পথাৰলে নিবলেও দিগদাৰ তাইক।
অ' এই ইমান দূৰ। মাথা এইচাত হাল বাই থাকিল অ' মাটি ৰুই থাকিলে বহুত বেয়া নহয় নিবলে। ইয়াৰ পৰা কোঁচত লৈ লৈ যা
উম।
নোৱাৰি নহয়। ইমান দূৰৰ পৰা কোঁচত লৈ লৈ যাবলৈ।
উম হয় বাৰু।
এইফালে পানীয়ে নিবিনে, এইফালে ভাতে নিবিনে,
উম তাই কেই চম্ভালিবিনে উম কাক নিবা সেইটোৱে, এতিয়া ইমান খিনি গোটেইখিনি চম্ভালিবলে দিগদাৰ হব নহয়। উম। হ'ব বাৰু এদিন আমি সময় মিলাই মেলি কৰ'বাত ওলাই যাম বাৰু ফুৰিবলে।
যাম যাম, এতিয়া একদম।
পথাৰ লৈ যদি নাযায় কোনোবা এদিন উম কোনোবা এদিন যদি প ঠালে নাযায়। তেতিয়া যাব পৰা হ'ব নহয়।